হেল্ল অ' শুনা পাইছো মোৰ মাতো আহিছেনে
অ' অ' আহিছে দিয়া
অ' কি কৰি আছা
মই এনেই বহি আছোঁ চাহ তাহ খাই কিনে তুমি কি কৰি আছা।
অ' এই মই অলপ হেৰি কালাৰ কৰি আছিলো এনে আৰু। বহুত দিন হৈছে মানে সেনেকুৱা হা হা
ময়ো মানে এনেই অলপ বাহিৰত গৈছিলো খোজ কাঢ়িলো খোজ কাঢ়ি আহি কিনে অলপ বহিলো বহি কিনে চাহ খাই কিনে ভাবিলোঁ তোমাৰ লগতে কথা পাতোঁ ফোন কৰিলা যিহেতু তুমি কি কালাৰ কৰি আছিলা শুনা পাই আছা হেল্ল' মাততো অহা নাই তোমাৰ হেল্ল'